কি, কি খবৰ? কি খবৰ?
আছোঁ আৰু দে। তোৰ?
অ অ। নাই মোৰ বাৰু ভালেই, মই তোমাৰ এতিয়া মানে কাম এটাৰ কাৰণে ওলাই আহিছিলো।
কিহৰ কাম?
মই মানে কাম এটাৰ কাৰণে ওলাই আহিছিলো তোমাৰ।
কিহৰ কাম?
এই এইটো এই, গাঁওৰ মানে তোমাৰ এই গাঁও প্ৰধানৰ চাৰ্টিফিকেট এখন আনিব লাগে। তাৰপিছত তোমাৰ মই এয়া গাও বুঢাৰ ঘৰলে আহিছিলো। তাৰপিছত গাঁওবুঢ়াৰ বোলে তোমাৰ কেঞ্চাৰ। সি এতিয়া, তাৰ ভৰি এটা কাটিব নহয়।
ভৰিটো কাটি পেলাব নেকি?
কাটিব বোলে, সেইটো কাৰণে। মোৰ মানে ভয় লাগি আছে বোলো, মোৰ কাগজখন এতিয়া পামনে নাই, মানুহ মানে কোনো নাই এতিয়া।
সঁচাই নে মিছাই?
সঁচা সঁচা এইটো কথা সঁচা। মই তোমাৰ ইয়াৰ ঘৰতে আছোঁ, ঘৰতে বহি আছোঁ। তাৰ মানে মেডিকেলত আছে মানুহ।
অঁ, কেঞ্চাৰৰ হ হ হস্পিটলত আছে।
অঁ। তাৰপিছত মোক কৈছে, তাৰপিছত কৈছে বোলে তুমি কাইলৈ মানে আহিবা, তেতিয়া কাইলে মানে তুমি কাগজ খন পাবা। মোৰ তেতিয়া এতিয়া ভয়ো লাগি আ ছে বোলো মোক মানে তোমাৰ, এই ইনকম চাৰ্টিফিকেট খন বনাব ব লাগে যে, তাত তোমাৰ মানে সেইখন খোজে তোমাৰ এ পৰা চাৰ্টিফিকেট খন। এতিয়া সেইখন নাই, তুমি আজি কি ক্ৰিকেট খেলিব নাহিলা যে?
এ গোটেই পিচ বোকা পানী। কি খেলিবি আৰু।
নাই আমিতো খেলিছো আজি।
নোৱাৰো আৰু খেলিবলৈ এ তাত। এ আগৰ নিচিনা ভাল নলা হল অ। ক্ৰিকেটৰ ছিজন এটাই আছে। এ তোৰ এই এই ধান কটাৰ সময়ৰ পৰা যোনটো ক্ৰিকেটৰ ছিজন নহয় সেইটো সময়ত খেলিয়ে মজা লাগে।
অঁ সেইটো টাইমত মানে তোমাৰ পিছ পুৰা টকটকীয়া হৈ থাকেতো, আমাৰ
নহ, আৰু ন, আৰু আকৌ য, ন আৰু আকৌ এনেকে যদি বাৰ মাহো খেলি থাকোঁ, তেতিয়া আকৌ পুৰা প্ৰেক্টিচটো ভাল হৈ যায়। এনেকে যদি খেলি থাকো, বাৰমাহে খেলি থাকিলে কিন্তু পুৰা প্ৰেক্টিচ হৈ থাকে।
অঁ তেতিয়া ভাল। মানে এতিয়া আমাৰ চোৱা, এতিয়া আকৌ আমাৰ চাৰি মাহ তিনিমাহ এতিয়া আকৌ বহি দিব লাগিব এতিয়া এতিয়া এতিয়া খেল নাই অঁ এতিয়া অকল এটাই আছে ক্ৰেম।
উম ক্ৰেমটোকে ওলা আৰু ক্ৰেমটোকে ষ্টেজৰ ওচৰত ওলা আৰু আবেলি খেলিবি সন্ধিয়া এনেওঁ খেলিব নোৱাৰই লাইট নাই যিহেতু তাত কোনোবাই লাইট উ লগাই ল'ব আৰু যাৰ ইচ্ছা আছে খেলিবলৈ ৰাতি।
অঁ সেইটো আমি এতিয়া খেলিম বাৰু আমি তোমাৰ এতিয়া এইকেদিন'তো মানে গুটিকেটা কিনিআনিযে গুটিকেইটা কিনো লে পইচা তুলিছো গুটিকেইটা কিনিয়ে আমি খেলিম আৰু এতিয়া খেলিলে এতিয়া মানে পোৱালি হৈ যাব। কিবা ক'ম পোৱালি গোটেই গাঁৱৰ মানুহ আহিজাব এই ডাঙৰ ডাঙৰখিনি এনেই মানে সন্ধিয়া টাইমটোত কাম চাম নাথাকেতো সেইটো টাইমত মানে চব আহি যায় সেইটো কাৰণে মানে এটা ফালৰ পৰা সেইটো ভালহৈ আছে বাৰু কিন্তু এটা ফালৰ পৰা আকৌ বেয়াও নহয় তোমাৰ। আমিয়ে কেম্পখন উলিয়াই আমিয়ে খেলিব নাপাওঁ।
সেইটোত হয় চাইটেগ খেলিব পাৰে যে নাপায় খেলিবলৈ বাকী বিলাক।
উম সেইটো সেইটো সেইটো কাৰণেতো। ইনে আমি আবেলিৰ পৰা খেলিলে মানে আমি চাৰি কিন মান আমি খেলিব পাৰিম তাৰ পাছত খিনি কিন্তু আমি নোৱাৰিম আৰু। বাকী মানে যি হওঁক যি নহওঁক আমি নোৱাৰি এই ডাঙৰ খিনিয়ে পাৰিব কিন্তু ডাঙৰখিনি মানে মদ্যপান কৰিহে যে।
আহ বাকী নোৱাৰো আৰু অঁ। তাকেহে।
তাকে বাৰু কি ভাওঁনা কেনেকুৱা হ'ল আমাৰ গাওঁ?
ভাওঁনা বঢ়িয়া আছ।
বঢ়িয়া আছে ন উম এই এইটো ভাওঁনা বাৰ মই চালো কিন্তু মানে বুজি নাপালো অঁ ৰণীদাই কি ভাওঁ লৈছিলে? এতি মই মানে ৰইন্দিয়া ভাওঁটো নাজানো।
জয়দ্ৰত। সি এটা ৰজা আছিলে সি এটা ৰজা আছিলে। স কৰিব ফালে যুঁজ দিছিলে। এ এখনতটো এনিমেশ্যন ফিল্ম আছে কৰু ক্ষেত্ৰ বুলি চাবি নাই যে ফ
অঁ কুৰুকে কুৰুকেত কুৰুক্ষেত্ৰ খন চাইছো মই তোমাৰ এই এনিমেশ্যন এখন চাইছো বাৰু কাৰন চাওতে এই তাৰ নামটো মানে মই নাচালোৱে।
অ তাত চালে তই ডিটেইলিঙত বুজি পাবি।
অ অ বুজি পাম বাৰু তেতিয়া অ মই সেইটো কাৰণে মই মানে ভালকৈ বুজি নাপালো মই চালোএ কিন্তু বুজিয়ে নাপালো। সেইতো কাৰেনে মানে আকৌ এবাৰ চাব লাগিব কুৰুক্ষেত্ৰ খন তেতিয়াহে বুজি পাম।
ভাওনা কিন্তু ভাল হইচে দেই বেয়া হোৱানাই।
উম উম বওনাখন মানে এতিয়া আমাৰ। তলৰ মানে আমাৰ লগৰ আৰু আমাৰ তলৰ চামটো চবে মানে ওলাইছেতো মানে সৰু পোৱালিখিনিও মানে চাই ভাললাগিছে কিবা এটা ভাল লাগিছে। এতিয়া মানে ডাঙৰ খিনি ওলোৱা সময় নাই আৰু এতিয়া মানে আমৰ চাম আমাতকৈ তলৰ চামটো খিনিতে ওলালে মানে বেছি ভাল ভাওনাখন বেছি ভাল হৈ পৰে। সেইটো কাৰণে মানে আমি ওলাব লাগে এইটো বাৰ তোমালোকেতো তোমালোকৰ তোমালোকৰ টাইমত তোমালোকে ওলাইছিলা নে?
মই লও দেই মই নোৱাৰো এবিলাক কেলে হা হা
মান তোমালোকৰ টাইমত বোলো তোমালোকে ওলাইছিলা নে? তোমালোকৰ টাইমত বোলো তোমালোকে ওলাইছিলা নে?
নাই লোৱা হোৱা নাই লোৱা আমাৰ আমাৰ তোমাৰ ভাওনাই পতা নাছিলে।
অ মই অ তোমালোকৰ তাইমত ভাওনা পতা নাছিল ন। সেইটোয়ে মই আমি তেতিয়া মানে তোমালোকক লোৱাও নেদেখিলো আমিতো কিমান কিমান চনপা পাতিছে আমাৰ গাঁৱত ভাওনা কিমান চনপা পাতিছে।
নাজানো বহুত আগতে পাটিছিলে তাৰপিছততো পতাই নাই না বহুত বছৰ।
উম উম উম আকৌ এই মাজতে দু এবছৰ পাতাই নাই।
অ তাৰ আগতো পতা নাই, তাৰ আগতে এবাৰ কিব কিবা মাইকী মানুহ ভাওনা এখনে পাতিছিল। তাৰ আগতো একো ভাওনাই নাই, তাৰ আগতো তাৰ আগতো ভাওনাও পতা নাই অ।
উম উম।
তাৰ আগতো ভাওনাও পতা নাই না।
এইটোৱে এই এইটো। তোমাৰ শুনাচোন এই এন চি এল খন উলিয়াবলে কি কি ডকুমেন্ট লাগে।
এন চি এল কাৰণে। কাষ্ট চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট তাৰপিছত ইনকাম চাৰ্টিফিকেট। তাৰপিছত আধাৰ এনেকে আৰু বাকী একো নাই।
অ মই সেইটোয়ে মই তোমাৰ আকৌ এ মোৰ পি আৰ চি খন বাও ওলাল মই মানে স্কলাৰশ্বিপ এটাৰ কাৰণে এপ্লাই কৰিছিলোটো
অ এইটো পান কাৰ্ড খন এইটো টো এপ্লাই কৰো এপ এপ্লাই কৰিব আছিলে পান কাৰ্ড খন এই পে ফিজিকেল পান কাৰ্ড খন।
অ এইখন মানে ই পান কাৰ্ড খন চবতে চবতে কাম নিদিব ন।
দিয়ে কিন্তু ইখন লাগে নহয়টো।
অ বু অ বুজিছো বুজিছো মানে মই তোমাৰ এই মই বেংকৰ একাউণ্ট এটা খুলিছিলো তোমাৰ পাঞ্জাব বেংকত তাত মানে তোমাৰ মোৰ পান - কাৰ্ড বিচাৰিলে মই তেতিয়া ই পান কাৰ্ডখন দি দিলো যে পাছত চেঞ্জ কৰিব পাৰিম নে
একো নাই চালে হৈ গ'ল আৰু সিহঁতে, এনেই ফিজিকেলখন থাকিলে ভাল আৰু।
অ অ বুজিছো মানে তোমাৰ এতিয়া মানে মই আকৌ পাছত কিবা দিগ দাৰ হব নেকি মই সেইটো কাৰণে ভাবিছো।
গোটেই তোৰ গোটেই লাইফ টাইম ই পানখনো চলি যাব। ফিজিকেল খন চবৰে থাকে ন হাতৰ সেইটো থাকিলে ভাল আৰু।
উম উম উম। এইটোৱে মই এতিয়া মানে তোমাৰ এই। ভাবিছিলো তোমাৰ, কিবা এটা কৰিম বুলি।
অঁ।
এইটো শুনাচোন তোমাৰ, এই কোনোবা কাষ্টমাৰ চাষ্টমাৰ আদি চাবাচোন। মোৰ মানে গাড়ীখন আছে বিক্ৰী কৰিব কৰিবলগীয়া।
তই স্কুলখন বিকৰি কৰিবি?
অ স্কুটি খন মানে। তোমাৰ এই এইটো এ ঘৰত পইচা প্ৰব্লেম যে সেইকাৰণে মাহঁতেও কৈছে কৈছে বিক্ৰী কৰা কথা।
বাইৰে কিহদি অহা যোৱা কৰিব তেনে
এই বাৰ নহয়। বাৰ এটা ৰুম আছে যে ৰুমতো থাকিব। মানে মই তোমাৰ গাড়ীখনত লাগিলে তোমাৰ ফটো ছটো ফটো মাৰিও দিম এইটো। চাবচোন কাষ্টমাৰ যায় নেকি?
কিমান লাগে?
এই এইটো চল্লি চল্লিছ লাগে। মানে গাড়ীখন কিবা কিবি ভাল কৰিবলগীয়াও আছেতো।
সে আগেই ট্ৰেঞ্চফাৰ কৰিব পাৰি জানো?
পাৰি, পাৰি। মানে তোমাৰ এই ওচৰৰ মানুহে চলাই থাকিব পৰা আৰু মানে তোমাৰ বেছি দূৰৰ মানুহ নহয় আৰু। আমাৰ ওচৰৰ মানুহে কোনোবা চলাই থাকিব পাৰিব।
এনে খবৰ কচোন কোনে কিনে।
উম, মই মই তোমাৰ তুমিও চাবা তুমি ক'ত পোৱা যদি মানে মইতো সু সুধিমেই বাৰু।
পালে বাৰু কম মই।
মোৰ মানে সেইটো এতিয়া বেছি দৰকাৰ হৈ আছে। গাড়ীখন বিকৰি কৰি পাৰিলে মানে তোমাৰ এইয়া আমাৰ আকৌ তোমাৰ মাটিখিনি এইবাৰ এই ৰন্যাহতক দিয়া আছে নহয়। কি তোমাৰ হেৰি পইচামাৰনে মানে কমি গ'ল। তোমাৰ এইয়া বা পঢ়া টাইমত মানে পঞ্চাছ হাজাৰ টকা এটা লাগিছিলে। তাৰপিছত সেইটো এতিয়া সেইটো কাৰণে মানে তোমাৰ এই ৰন্ধা দৰ পৰা পঞ্চাছ হাজাৰ টকা এটা লৈছিলো। সেটো এতিয়ালৈকে দিব পৰা নাইতো। সেইটো কাৰণে মানে এই আমাৰ মাটি সিনি এইবাৰ মানে সিহঁতে খেতি কৰিব
অ।
এই সেইটো কাৰণে মানে বাই লোন এটা লোৱাৰ কথা কৈছে। যদি লোনটো হৈ যায় যদি নহয় মানে তেতিয়া গাড়ীখন বিক্ৰী কৰিব লাগিব।
এ এইখন পুতোককতে বিক্ৰী নকৰিবি। কিয় জাননে? আজিকালি নতুন এখন গাড়ী কিনিব নোৱাৰ। দেৰ লাখ মান টকা লাগে আজিকালি।
হেইটোৱে। নহয় মানে এতিয়া যদি পাইছোঁ মানে তোমাৰ যদি লোনটো নহয় তেতিয়াহে। লোনটো হ'লে বাৰু বেলেগ কথা আৰু।
উ তেনে মানে পৰাপক্ষত বিক্ৰী কৰিব নালাগে স কাৰণ পাবলৈ নাই আজিকালি গাড়ী। তই কিনিলে নতুন এখন কিনিলে তোৰ আজিকালি দেৰ লাখ মান টকা পৰেগে। বহুত দাম বাঢ়িলটো গাড়ী চাৰি বিলাকো। এতিয়া মানে মানে পুতুককতে চাই ল তে বিক্ৰী নকৰিবি।
উম সেইটোৱে। বিক্ৰী বিক্ৰী কৰিম বুলি ইমান সোনকালে ভাবা নাই। কিন্তু মানে তেওঁ যদি লোনটো নাপাওঁ তেতিয়া সেইটোৱে কৰিব লাগিব।
পৰাপক্ষ নকৰিবি পাৰিলে বুজিছ। কাৰণ আজিকালি আহ যাহ কৰিবৰ কাৰণে লাগেই।
উম মানে গাড়ীখন এতিয়া বেছি বেয়া হোৱা নাই। অকল তোমাৰ কিবা ফিউল ইনজেক্টৰটোে বেয়া হৈছে। সেইটো যদি ভাল কৰি লওঁ মোৰ গাড়ীখন আকৌ চলি গ'ল।
সেইটোৱেটো। কিনিলেটো নহয়। এই তেল-তেল -তেল তেনেকে নভৰা কাৰণেহে। এই পঞ্চাছ টকা তেল ভৰাই ঘূৰি ফুৰা কাৰণেহে হৈছে।
মই এতিয়া ধৰি লোৱা পঞ্চাছ টকা তেলত য'তে ততে ঘূৰি ফুৰোঁ। এতিয়া যদি মই গাড়ীখনত তে অকণ বেছিকৈ ভৰাই থোৱাহেতেন এতিয়ালৈকে সেয়া ফিউল ইনজেক্টৰটো বেয়া নহয়। অ এইটো মই সেইটো ভুল কাম কৰিলো যে। অ এতিয়া এতিয়া গাড়ীখন ভাল কৰি লৈ চব সেইটো ভুল নকৰোঁ বাৰু। ক এতিয়া গম পালোতো কি ভুল হ'ল সেইটো কাৰণে মানে ইমান এতিয়া এ গাড়ীখন ভাল কৰিলে তোমাৰ জানা নে ফিউল ইনজেক্টৰটো কিমান লয়
এ গম নাপাওঁ মই ফিওলজেক্টৰ বনোৱা নাই নহয় কি বেছি নপৰিব এ হাজাৰ টকাও নপৰিব নেকি চাগে
অ ন মই মানে এই কেইদিনতে এই তোমাৰ পইচা এটা সোমোৱাৰ কথা আছে সেইটো যদি সোমাই যায় তেতিয়া মই মানে সেইটো পইচা দিয়ে মই এইটো কৰি দিম তেতিয়া মানে কথা নাহে আৰু মই মানে তোমাৰ যিমান পাও মানে মোৰ ভাল হ'ব পইচাটো ল'ব পাৰিম
অ সেইটো হয় কিন্তু অ
এই এইটো আহ এতিয়া দিয়া হ'ব দিয়া ন মই ভাত খালে দিয়া ভাত খালে অঁ দিয়া দিয়া হ'ব দিয়া ঠিক আছে
ভ বহুত দিন কথা কিলি মই